হেল্ল।
হেল্ল'।
অ।
কি কৰি আছা?
এনেই চাদৰ ওপৰত আছো।
ওপৰতৰ আছে।
উম।
কত টেৰেশ্বৰ?
কাৰেণ্ট নাই বহুত গৰম সেই কাৰণে ওপৰত আহিছো।
কি বা হৈ থাকে কাৰেণ্টবিলাকে নাহয়ে থাকে।
বহুত- ডিষ্টাৰ্ব ইয়াতে এনেকুৱা অহা জোৱা কৰি থাকে আৰু ইমান গৰম ৰুমত- থাকিবও নোৱাৰোঁ।
কি বা হৈ থাকে কাৰেণ্টবিলাকো এনেকুৱা।
এতিয়া চাদৰ ওপৰৰ পৰা আহি দিলেও- বটা চতা নাই, এনেই।
এইটোৱে বতাহ থাকি কি ক'ম আৰু। আজি নহ কি কৰিলা একদিন?
আজি এনেই আৰু এনে- ক্লাছ কৰিছিলোঁ।
তাৰপিছত?
আৰু এটা বাজে আমাৰ লাঞ্চ ব্ৰেক দিয়ে। আহিছো ভাত চাত খাইছো ভাত চাত খোৱাৰ পাছত আধা ঘ ঘন্টামান আছিলে আৰু টোপনি মাৰিলো। টোপনি মৰা বাতা পাছত মোৰ লগৰে উঠাই দিছে যোৱাৰ টাইম হ'ল বুলি আৰু। গৈছো কলেজৰ
উম। এনেকুৱা হে ন! আৰু? হেল্ল'। হেল্ল'। শুনা পোৱা নাই নে কি? হেল্ল'। কি বা হ'ল নেটৱৰ্কৰ নেকি!